অঁহ।
কি কৰিছা।
বা আজি কোনে ফোন কৰিছে বা ইমান দিনৰ মূৰত মানে কি মনত পৰিলে আজি।
এই মনত পৰিলে আৰু ইমান দিন তোমাৰ খবৰ খাতি নাই।
অঁ মই বোলো আমাক পাহৰিয়ে গ'ল নেকি। আজিকালিতো মই ভাবিলো অলপ ব্যস্ত। বানু হৈ গল নেকি মানে সেইণকাৰণে আমাক পাহৰি চাহৰি গল চাগে বুলি ভাবিলো।
এই নাই নাই তুমিও ব্যস্ত থাকা যে, সেইটো কাৰণে কৰা নাছিলোঁ আৰু।
অঁ আচ্ছা, আচ্ছা, আচ্ছা অঁ। কৰিবা আকৌ মাজে মাজে এনেকে লগ বন্ধু মানক ফোন কৰিব লাগে ন তেতিয়া। খবৰ পালেহে ত তে তেতিয়াহে জানিম তোমাৰ কি চলি আছে জীৱনত বাৰু।
অঁ সেইটো হয়, বাৰু কৰিম বাৰু মানে তুমিও ব্যস্ত থাকা যে ময়ো ব্যস্ত থকাই যায় সেনেকে আৰু। কৰা নহয় আৰু।
অ হয়, হয়, হয় দিয়া বাকী কি চলি আছে। জীৱনত কি কৰি আছে একেইদিন।
একেদিনতো সেই পঢ়া মেলাই চলি আছে আৰু। বেলেগ একোৱেই নাই উম।
অঁ পৰীক্ষা নেকি।
অঁ পৰীক্ষা নহয় মানে। এই এনেই আৰু কিছুমান নিজৰ কাৰণে পঢ়ি আছো আৰু।
অহ অঁ আচ্ছা আচ্ছা। কিবা কি কিবা মানে চৰকাৰী কিবা চাকৰি কাৰণে কিবা। পৰীক্ষা দি চৰীক্ষা দিম বুলি ভাবি আছা নেকি?
সেইটোৱে ভাবিছো আৰু এতিয়া।
বা কি পৰক্ষ কি? এ এনেই এ কি কয় কিমানকে কিমান ঘন্টাকে পঢ়া।
মই তিনি চাৰি ঘন্টামানকে পঢ়ো আৰু দিনত ইমানো নপঢ়ো আৰু।
অ আচ্ছা, আচ্ছা, আচ্ছা, অ বাকী ওলাই যোৱা নাই একেইদিন।
ওলাই মানে গৈছিলোঁ কালি পৰহি মান।
অহ।
অঁ সেয়ে আৰু জিয়া নাই আৰু আজি আজি বৰষুণ দি আছে যে।
অহঁ। ব খুন্দি আছে ন, আজি এইকেইদিন পিছে বৰ গৰম নহয় তাতে গৰম কেনেকুৱা বাৰু?
এই বহুত গৰম সাংঘাতিক গৰম মানে। গৰম দিছে যদিও মানে ব মানে বৰষুণ দি আছে ন তো ইমানো বেছি অনুভৱ হোৱা নাই কি- সেনেকে ৰ'দটো দিলে মানে সাংঘাতিক গৰম লাগে আৰু।
অঔ আচ্ছা। এতিয়া আমাৰ ফালেও বহুত গৰম, এইফালেও- ক'ব নালাগে আৰু গৰম কি কবা আৰু মানে, এইগেকেইটা জুন জুলাইৰ মাহকেইটা মানে- একদম মানে তোমাৰ মানে কষ্টতে যায় গৰম যিহে পৰে মানে।
সেইটোৱেতো ন ইমান গৰম দিছে পৰে মানে আজিকালি। খাব ল'বৰ কাৰণেও শান্তি নোহোৱা হৈ গৈছে।
এই তাকে তাকে এই তোমাৰ ফেন- এখন চৌব্বিশ ঘণ্টাই ল'লে কামেই নকৰে, ফেনৰ বতাটো গৰম বতা মাৰে মানে ফেনে।
অ সেইটোৱেতো এই এ এনেকোৱা হেৰি এইটো বতৰত মানে পইতা ভাত খোৱা বতৰহে হৈছে আৰু বুজিছা।
দেই মইতো খাইছোৱেই দুই তিনদিন মান।
এই ভাল কৰিছা, ভাল কৰিছা, মই খোৱাই নাই ৰ'বা মানে খাবৰ কাৰণে মানে- একো যোগাৰ পাতি মানে মিলাবই নাই পৰা মই আৰু।
অঁ
উম মানে- পইতা ভাত বনালে আৰু পইতা ভাতেৰে নহ'ব নহয় মানে ধৰি লোৱা- সৰু মাছ ভাজি অলপ আৰু আলু পিটিকা অলপ, সেনেকে চাটনি অলপ কিবা কিছুমান এনেকৈ থাকিলে ভাল লাগে ন, খাবৰ কাৰণে বেছি।
অ, অ, অ, হয়, হয়, হয় ঠিক কথা কৈছা তুমি। হয় হয় হয়। পিছে কি কয় তোমাৰ পইতা ভাত বহুত প্ৰিয় যেন পাওঁ?
গৰমত প্ৰিয় বুলিয়ে ক'ব পাৰি আৰু, খাই ভাল লাগে।
অ, অ তাৰ বাহিৰে বাৰু এনে কি প্ৰিয় বাৰু তোমাৰ?
এই তাৰ বাহিৰতো মই হাঁহ মাংস খাই বেছি ভাল পাওঁ।
অ হ অ' আচ্ছা আচ্ছা।
অ,
এই হাঁহ মাংস খালে বোলে আহ পুৰণি বেমাৰ উকাই বোলে। সেইকাৰণে মইও তোমাৰ এবাৰহে হাঁহ মাংসটো খাইছো দিয়া।
অ, অ, তোমাৰ কিবা বেমাৰ চেমাৰ আছে নেকি?
নাই এনেকে বেমাৰ নাই, কিন্তু এবাৰ মানে অলপ কুকুৰে কামুৰিছিলে তো সেইকাৰণে মানে হাঁহ মাংসটো খাব মানা কৰিছে ঘৰত।
অ অ অ, ঠিকে আছে বাৰু, নিজৰ স্বাস্থ্যটোৰ কথা আগতে ভাবিব লাগে বাৰু।
হয় হয় সোৱাদটো ললে নহব নহয়, যদি স্বাস্থ্যটো ভালে নাথাকে।
বাকী পিছে গাহৰি চাহৰি খাইছা নাই এনে?
অ, অ, আহ গাহৰি চাহৰি বৰ্তমান খোৱা নাই ৰবা। এ বহুত দিন হ'ল খোৱা নাই, এনেই খা খাইছিলোঁ! মাজতে শুনিছিলো ছোৱানিছ ছোৱাইনিছো বেমাৰ হোৱা বুলি, তেতিয়াৰ পৰা অলপ খোৱা নাই।
অঁহ, এনে তোমাৰ কি মাংস বেছি ভাল লাগে?
সে মোৰতো গাহৰিয়ে ভাল লাগে, কোৱাটোৱে কিন্তু মানে এতিয়া এই চোৱাইন ফ্লু কাৰণে খাব পৰা নাই দিয়া, চোৱাইন ফ্লু অলপ বেমাৰটো অলপ বেছি উকাইছে বুলি শুনিছিলো, সেইকাৰণে খোৱা নাই।
অ অ হয় বাৰু, উহম।
এনেই তুমি আজিকালি আগতে বহুত ফাষ্ট ফুড খাইছিলা নহয়, আজিকালি খোৱা নে নোখোৱা বাৰু?
এ খাও কিন্তু, আগতকে ক'ম আৰু।
অ ভালে কৰিছা, ভালে কৰিছা।
য়া লাহেকে খোৱাতো, উমহ।
পুষ্টিকৰ খাদ্যবোৰ খাবা, তোমাৰ সুষম আহাৰবোৰ খালে মানে আমাৰ শৰীৰটোও ভালে থাকে ন।
অ সেইটোয়ে, সেইটোয়ে, সেইবোৰে খোৱা কৰিছো আৰু এতিয়া লাহেকে।
উম ফল মূল, চল মূল খাবা আৰু অলপ তোমাৰ ডালিম, আম, কঁঠাল।
সেইটোৱে আৰু শুকান মাছটো খাব কাৰণেও ভাল লাগে জানা, শুকান মাছৰ মানে গোন্ধটো মানে মোৰ বহুত প্ৰিয় মানে কিবা এটা ভাল লাগে মোৰ।
কি কোৱা?
উম, নাজানো কিয় মোৰ ভাল লাগে। অ ভাল পাওঁ মানে, শুকান মাছৰ যদি চাটনি বনাই নহয় বহুত ভাল লাগে আৰু।
আঁহ! আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা। মই পিছে শুকান মাছৰ মই বামলাটোহে খাই ভাল পাওঁ।
অঁ আৰে এটা মানে দোকানত কিনিব পাই, উহ'ম।
অ', অ', গম পাইছোঁ-গম পাইছোঁ।
অ', গম পাইছানে সেইটো?
অ', সেউজীয়া-সেউজীয়া কালাৰ সেউজীয়া মানে তোমাৰ ৰঙৰ অ', অ', হয়, হয়।
কাৰণে বহুত ভাল লাগে মোৰ সেইটো, মইতো সেইটো আনিয়ে থৈ দিওঁ আৰু খাবৰ কাৰণে।
অ', সেইটো এনে খাই কেনেকে?
মইতো সেইটো পেকেটটো খুলি মেলিয়ে খাই দিওঁ আৰু সুদাই, সুদাই ভাতৰ লগত।
অ এইটো গৰম চৰম কৰিব নালাগে ন?
নালাগে। আৰু কৰিলে কৰিবও পাৰা। বাকী এনেই পিয়াজ চিয়াজ দি মেলি সেনেকেও তুমি খাব পাৰা পে পিঁয়াজৰ লগত মিহলি কৰি।
অ', কিমান লয় এটো পেকট কিমান দাম-দাম কিমান তাৰ? অ', দহ টকা। অ', ঠিকে আছে-ঠিকে আছে।
অ', সেইটোৱে খাব ভাল আৰু, ধুনীয়া।
অ'।
জ্বলা তলা থাকে, খালি অলপ হেৰি খালি অলপ নিমখটো অলপ বেছি থাকে বাৰু ভাতৰ লগত সানি খাব ভাল আৰু ভাতৰ লগত মানে বেলেগ বেলেগকে নিমখ ল'ব নালাগে আৰু।
অ', আচ্ছা-আচ্ছা-আচ্ছা। এনে তুমি সদায় খোৱা নেকি সেইটো?
সদায় মানে যিদিনাখন নিৰামিষ থাকে সেইদিনাখন খাওঁ আৰু।
অ', অ', ঠিকে আছে-ঠিকে আছে। বাকী কি কয় আহ, এইকেইদিনতো ঘৰত যোৱা নাই চাগে?
ঘৰত গৈ আহিলোঁ বাৰু।
অ', অ', আচছা-আচ্ছা ঠিকে আছে-ঠিকে আছে।
অ'।
বাকী, কি কয়, উম শুকান মাছৰ চাটনিটো ময়ো ট্ৰাই কৰিব লাগিব ৰ'বা। মানে মই এইবাৰ মানে হেৰি ব্যৱহাৰ কৰিব লাগিব খাই চাব লাগিব কেনেকুৱা সোৱাদ কৰে।
খাবা-খাবা বহত ভাল লাগে খাই এবাৰ খালে তোমাৰ জিভাত বৈ যাব বুজিছা।
উম। এ আজিকালি মানে মই তোমাৰ ব্যস্তই থাকো ৰ'বা মানে এই আজিয়ে তোমাৰ মানে পুথিভঁৰাল গৈছিলোঁ দিনত মান এই পুথিভঁৰাল গৈ পেলাই মানে অলপ মানে অ', অলপ মানে আজিকালি মানে তোমাৰ এই ত অলপ মানে জীৱনটো উন্নতি কৰিবলৈ মানে কি পুথিভঁৰালতে গৈ পেলাই মানে তোমাৰ তাতে কিতাপৰ পৰা মানে তাতে যিহেতু বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় তাৰ পৰাই অলপ মানে পঢ়ি মেলি শিকিবলে লৈছোঁ আৰু অলপ।
অ', ঠিকে আছে বাৰু আৰু শিকিব লাগে অলপ যদি জ্ঞান জ্ঞানটো অলপ পৰীক্ষৰ হয়তো ভালৰে কথা ন, নিজৰ কাৰণেই ভাল।
অ', তোমাৰ মানে মেইন মানে প্ৰধান কথাটো হ'ল কি এই মোবাইলটো মানে পিতিকি থাকিলে বৰকে মানে তোমাৰ সময় নষ্ট হয় পাব। ত মানে সেই, হয় ত সেই সময় নষ্ট হোৱাৰ কাৰণে সেই কাৰণে পুথিভঁৰালত যদি গৈ পেলাই আমি মানে অ পঢ়ো মানে তেতিয়া মানে ধৰা আমি নতুন বস্তু কিয় পাৰোঁ ন?
অ', হয়, হয়।
তাকে। বাকী এতিয়া কি কৰিছা ভাত খালা?
খালোঁ-খালোঁ তুমি খালা?
উম মই নাই খোৱা।
অ', মইটো খালোঁ বাৰু।
হয়, সোনকালে খোৱা নেকি?
অ সোনকালে মানে এটা টাইমত খাও আৰু নিৰ্দিষ্ট টাইম এটাত।
হয়, তোমাৰ অভ্যাস তো ভাল। মইয়ো মানে সোনকালে খাবলৈ চেষ্টা কৰি থাকোঁ কিন্তু সেনেকে সোনকালে খাব নোৱাৰোঁ কিন্তু মই যিমান দোৰ জানো আঠ ৰাতি আঠটা বজাৰ ভিতৰত যদি আমি ভাত চাত ৰাতিৰ আহাৰটো মানে শেষ কৰি দিও গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণে খুব ভাল।
অ', সেইটোৱে সেইটো কাৰণে মই সোনকালে খাই দিওঁ আৰু তাতে সোনকালে মানে হজম হয় আৰু ৰাতি দেৰিকে খালে মানে হজম শক্তিটো কমি যায় যে?
উম, তোমাৰ দেৰিকে খালে খালে সেই খাদ্যৰ মানে উপকাৰ নাই সেই মানে অপকাৰহে হ'ব সেই
অ' সেইটোৱে পেটৰ বেমাৰ চেমাৰ হয় ন, সেইটো কাৰণে আৰু
উম।
আগতে মই দেৰিকৈ খাইছিলোঁ আৰু সেইটো কাৰণে মোৰ মানে বহুত পেটৰ বেমাৰ চেমাৰ হৈছিলে। বৰ হজমি হৈ গৈছিলে মানে সেনেকুৱা হৈ গৈছিল আৰু গেষ্ট্ৰিকৰ অসুবিধা হৈ গৈছিলে আৰু। উম সেইটো কাৰণে এতিয়া মানে এইবোৰ স সাল সলনি কৰিছোঁ। আৰু সময়বোৰৰ এতিয়া মানে এটা মানে হেৰি কৰো আৰু যাতে সময়মতে খাব পাৰো আৰু।
অ', নাই নাই আগৰ দিন তুমি যদি শুনিছা আগৰ দিনৰ ঋষিমুনি সকলে তোমাৰ সূৰ্য অস্ত যোৱাৰ আগতে তেওঁলোকে ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল।
উম উম উম।
মানে সেইটো সেইকাৰণে মানে তেওঁলোকে মানে সু স্বাস্থ্যৰ অধিকাৰী আছিল দিয়াচোন তেওঁলোকৰ বেমাৰ আজাৰ নাছিল তেনেকে।
অ' সেইটোৱে, আৰু সি সিহঁতে মানে যোগ ব্যায়াম কৰিছিলে নহয় আজিকালিতো সেইবোৰে মানুহে নকৰা হৈ গৈছে মানে খাইছে আৰু শুইছে সেনেকুৱাই হৈছে সেইটো কাৰণে মানুহ বেমাৰ আজাৰো বাঢ়িছে।
তাকেতো ভাল স্বাস্থ্যৰ অধিকাৰী হবলৈ তুমি অকল ভাল খাদ্য খালে নহ'ব তাৰ লগতে তুমি যোগ ব্যায়ামো সমানেই কৰিব লাগিব।
উম সেইটোৱেই কথা, উম। সেয়ে আৰু।
সেইটোৱে আৰু তাকে আৰু তেতিয়াহে মানে অলপ শৰীৰটো সুস্থ থাকিব।
উম উম উম।
উম।
বাকী তুমি যোগ ব্যায়াম কৰা নে নকৰা?
মই কৰো ৰবা এই তোমাৰ এ ৰাতিপুৱা আজিকালি উঠি পেলাই মানে প্ৰায়ে তোমাৰ মই সূৰ্য নমস্কাৰ লগতে তোমাৰ বজ্ৰাখন এইবোৰ আসন মানে অলপ কৰো ৰবা।
অ' অ' ঠিকে আছে ভালেই এইবোৰ কৰাটো। দিয়া নহ'লে ৰাখিছোঁ আজি আৰু। হেল্ল'